তুমি শুনিছ নে।
হয় শুনিছো কি কৰি আছা বন্ধু।
মানে ঘৰৰ পৰা এই গাড়ীটো অলপ। চলা বুলি ভাবিছো আৰু।
অ তাকে তাকে গাড়ী চাড়ী চলাব লাগে।
উম মানে বহুত দিন হ'ল গাড়ী চাড়ী ষ্টাৰ্ট দিয়া নাই নহয়। সেইকাৰণে অল গা়ী চ়ী ষ্টাৰট দিি বুলিিয় আৰু।
হয় মানে তুমি তুমি মানে। স্কুটি বাইক গা তিনিখনে জানা ন চলাব।
এনেখনেই জানো। আহ। তুমি জান নে।
মই বাইকতো নোৱাৰো। স্কুটি আৰু গাড়ী বাৰ বাইকটো মানে বাইক। তটো পাৰো মানে মেইন ৰাস্তাত ইমান চলোৱা নাই মই বাইক।
হয় নেকি গাড়ী গাড়ী চলাব জানা।
অ পাৰো পাৰো।
হয় নেকি কি গাড়ী চলাব শিকিছিলা তুমি ফাৰ্ষ টাইম।
মই গাড়ীটো তোমাৰ অ' হল। দি শিকিছিলো।
অলৰেডি শিকিছে।
আহ, তুমি?
মইতো ডাইৰেক্ট আহ ইন'ভা দি শিকিছিলো।
ব মই আৰু হভি হেভি গাড়ী লোৱা নাই আৰু, এতিয়া বাৰু হেভি গাড়ী চলাও বাৰু।
হয় নেকি অ', মই গাড়ী মানে চব চলাই পাইছো তোমাৰ তয়টাৰ বেছিভাগ গাড়ী চলাইছো, ট্ৰাক বোৰ চলোৱা নাই। নাই হয় তুমি ট্ৰাকবোৰ চলোৱা নাই, এই বি এম ডব্লিউ এইবোৰ বোৰ বেছি দামী দামী গাড়ীবোৰ সেইবোৰ চলোৱা নাই।
ট্ৰাকো চাগে একে হব চাগে মানে ট্ৰাকো চাগে একবাৰ চলালে পঢাৰি যাম চাগে, মোৰ
ট্ৰাকটো চলাব পাৰি, অলপ মানে চাইডত বেছি চাব লাগে আৰু।
চাইডত বেছি যাব লাগে মানে, এসপ্তাহ মান তুমি চলালে আইডিয়া পাই যাবা ট্ৰাকত।
ত সেইটোতো ঠিকেই ক'লা, এসপ্তাহমান চলালে মানে আহি আইডিয়াটো আহি যাব। অ', মই মানে স্কুটি বাইক তাৰপিছত তোমাৰ অ', গাড়ী চব জানো চলাবৰ কাৰণে কিন্তু ট্ৰাক চ্ৰাক চলোৱা নাই দেই।
তাকে মানে, ট্ৰাই কৰিব ইচ্ছা আছে ন কেতিয়াবা মোৰতটো ট্ৰাই কৰিব ইচ্ছা। ইচছা আছে পালেতো ট্ৰাই কৰিম অ', ট্ৰাক বা বাছ।
অ'।
বাছতটো পাৰিম চাগে বাছ, বাছতটো পাৰিম চাগে বাছ আৰু গাড়ীৰ মাজত বেছি ফাৰক নহয়।
অ', বেছি ডিফাৰেণ্ট নহয় সেইটোয়ে চাইডত অলপ বেছি চাব লাগে। ট্ৰাক বা বাছ, এনেকুৱা গাড়ীত বেছি চাইডত চাব চোৱা যায়ে না।
ট্ৰাকৰ গ্লাছ টো ওপৰত থাকে কিন্তু বাছৰ গ্লাছটো গাড়ীৰ দ্বাৰা তলত থাকে চ' বাছতটো চাগে মোৰ মতে বেছি সুবিধা হ'ব।
অ', সেইটোতো হয় এনেইওতো গাড়ীৰ এনেই তলত এনেকে চোৱা যায় ন অলপ আইডিয়া দিয় চলোৱা যায়। আগৰ এইটো, তো হয় বাৰু। আইডিয়া পোৱা যায়, অ', আইডিয়াাতটো পোৱা যায় বাৰু। অ', সপ্তাহ মানে নালাগে চাগে দুদিন মান চলালে মানে আহি যাব আইডিয়াটো। যিহেতু আমি গাড়ী চলাৱ জানো ন।
কি, কিমান দিন লাগিছিল তুমি গাড়ী শিকাত মোৰ ত চাৰি দিন লাগিছিল।
মই একদিন লাগা নাই, মই ডাইৰেক্ট চলাইছো।
তোমাৰ চাগে আগৰ পৰা নলেজ আছিল কোনটো জিয়াৰ ক'ত লাগে কি হয়।
অ', অ', মই বাই বাইক শিকোতে তোমাৰ অ' এসপ্তাহ মান ল লাগে চাগে স্কুটিও ডাইৰেক্ট চলাইছো। তাৰপিছত বাইকতো খালি গয়াৰ চেঞ্জ কৰোতে প্ৰব্লেম হৈছিলে আৰু গাড়ীৰ ম বলে অলপ অলপ গিয়াৰ চেঞ্ঞ্চ কৰোতে, প্ৰ'ব্লেম হ'ল কিন্তু চাইড চোৱা বা এনেকুৱা চোৱা সেনেকুৱা ইমান প্ৰব্লেম হোৱা নাই।
ফাৰ্ষ্ ফাৰ্ষ্ হয় ফাৰ্ষ্ ফাৰ্ষ হয়।
উ, দুইদিনমান লাগিল হাৰ্ডলি মানে বেছি চাইড চলাইছিলোঁ।
মানে, পুৰা তোমাৰ হাতটো অহাৰ মানে তিনি চাৰি দিন মান লাগি যায় মানে হাত
অ' হাতটো অ' হাতটো অ'হাতটো লাগি যায়, আগতে মই খালি গাড়ী চলাওঁতে মই খালী গাড়ীতটো পাৰ্কিঙৰ পৰা ওলাইছিলো অকলে ওলাইছিলো প্কিঙৰ পৰা ৰাস পাঁচ্তালে হা, এ মানে সেইটো কাম কৰোতে কৰোতে মই অকলে কৰোতে কৰোতে সেইটো মই গাড়ী নিজে নিজে চলাব শিকি কি গলো।
শিকি যায় শিকি যায়। এ, তে তুমি মানে পি পিছ ইফালে ল'লেওতো মানে অলপ চলোৱাই যায় ন'।
অ', অ'। এজন গাইড এজন ড্ৰাইভাৰ আছিলে গাইডছ কৰাত কিন্তু সি কয় এনেকুৱা এনেকুৱা কৰ বুলি কৈছিলে এনেকুৱা এনেকুৱা কৰি মই দুইটা একবাৰ খোলকালে। তাৰপিছত নিজে নিজে সদায় ট্ৰাই কৰি কৰি, কৰি কৰি ভালকে শিকিলোঁ। তাৰপিছত চলালোঁ। অট'মেটিক গাড়ী অট অট'মেটিকো চলালোঁ, অট'মেটিকটো আৰু ইজি একো কৰিবই নালাগে।
অই অট'মেটিকৰ দৰে গাড়ীয়ে নাই। অ' অট'মেটিকটো তোমাৰ গিয়াৰ মাৰিবই নালাগে ডাইৰেক্ট ড্ৰাইভ মত টিপিব লাগে গাড়ী নিজে নিজে যাই আছে।
অ' সেইটোয়ে হয়। এক্সিলেটৰ মাৰিব লাগে ক্লাছ
কোনটো অ' হয় হয় অটমেটিকত কোনটো এটাই মানে ৰিক্স মানে পতককে বহুত বহুত স্পীড উঠি যায় বুজিছা?
হয়। হয় এইটোতো হয় কিন্তু পটককে লমি স্পিডটো উঠি যায় আৰু তাৰ পিছত তোমাৰ অ' কি বোলে অটমেটিক চলোৱা যোনে মেনুৱেল চলাই না ইহঁতে অমেটিক চলাই লাইকে ভাল নাপায়।
নাপাব নাপাব।
পাই মানে, গিয়েৰ চেঞ্জ কৰা আদতটো থাকে ন' সেইটোয়ে মজা লাগে। গিয়েৰ চেঞ্জ কৰাই আৰু গড়ী চলা
অ' গিয়াৰ চেঞ্জ কৰাৰ দৰে মজটোয়ে বেলেগ কোনটো মানে অ' অটমেটিক চলা হোৱাটো মানে সুবিধা কৰি দিছে কিন্তু কিন্তু চলাই উ, ভাল নালাগে বেছি ন'?
মেনুৱেল চিষ্টম কৰিও চলাব পাৰি অটমেটিকক। সেইটো চিষ্টেমও থাকি অ' থাকে কিছুমানৰ নাথাকে কিছুমানৰ থাকে, মেনুৱেল কৰি চলাবও পাৰি।
হয় হয়। এ, এতিয়াতো হয় এতি এতিয়া এতিয়াতো প্ৰায় প্ৰায় ভাগ গাড়ীয়ে অটমেটিকে ওলাই আছে। মেনুৱেল বন্ধ হৈ গ মান মানে উ, নতুন কোম্পানীৰ গাড়ীবোৰ মানে অটমেটিক আৰু ইলেক্ট্ৰিকে ওলাই আছে বেছি।
এইটোতো হয় অটমেটিক আৰু এইটোৱে ওলাইছে আৰু ইলেক্ট্ৰিক মই ইলেক্ট্ৰিক গাড়ীটো চলাই পোৱা নাই। মোৰ সঁচা ইলেক্ট্ৰিক গাড়ীটো চলাব মন আছে।
তাকেইেতো মই পালে বাৰু চলাম। পোৱা নাই ন' তেনেকুৱা।
অ' ইলেক্ট্ৰিকটো চলোৱা নাই। মই ফৰচুনাৰো চলাইছোঁ। ফৰচুনৰ গাড়ী কিন্তু হে হেভী মজা লাগে ফৰচুনাৰ।
এই ফৰ্চুনাৰ তুমি ফৰ্চুনাৰ তুমি ৰাচ ৰাস্তা দি লৈ যাবাচোন, কি এটা অৰা আহে।
মানে মই আগতে টয়টা শ্বৰুমত কাম কৰিছিলোঁ না তোমাৰ। চেলচৰ কাম কৰিছো লো তোমাৰ কেতিয়াবা কাৰোবাক টেষ্টড্ৰাইভ দিব হলে বা কাৰোবাক কিবা হব হলে মানে নিজে গাড়ীটো লৈ যাও, এজন ড্ৰাইভাৰৰ লৈকে নিজে গাড়ীটো লৈ যাওঁ তাৰ পৰা মানে শিকি ছিলো ভালকে মানে শিকি ললোঁ, পাৰ্কিঙত গাড়ী ওলোৱা কেতিয়াবা ইভেন্টত গাড়ী লৈ যোৱা মানে সেনেকোৱা কৰোঁতে ভালকে শিকি ললোঁ গাড়ী তে তেই শিকি লৈছোঁ। তেতিয়াই চলাইছোঁ ফৰ্চুন চলালোঁ, খ চলালোঁ তাৰপিছত আ, তোমাৰ ইনোভা চলালোঁ বেলেন' খন চলালোঁ।
স্কৰপিঅ' চলাই পাইছা?
স্কৰপিঅ' চলোৱা নাই। মই ক'লো তোমাৰ এনেকুৱা এনো সেইটো সেইটো চলোৱা নাই স্কৰপিঅ' চলোৱা নাই।
মই উ, মই স্কৰপিঅ' আৰু থাৰ চলাই পাইছো তাৰ বাহিৰে আৰু চলাই পোৱা নাই আৰু অল্ট চলাই পাইছো মানে যেতিয়া শিকিছিলো
অ মই সেইটো চলাইছো তোমাৰ অ তোমাৰ এটা আছে অ কি বোলে ানাৰ অ কি আছিলে তাৰ নামটো উম ইকো বুলি আছিলে ইকো ইক' ইক বুলি আছিল এইটো চলাইছিল ভাল লাগে ভাল লাগে এইটোও ভাল লাগে মজা লাগে চলাইতে গাড়ীটো লেন ক্ৰুজাৰটো লেন ক্ৰুজটো চলাইছে নেকি
লেন ক্ৰুজাৰ নাই নাই চলোৱা নাই চলোৱা নাই চলোৱা
হয় নেকি
মই স্কপিঅ আৰু মানে থাৰ আৰু ইয়াৰ বাহিৰে চলোৱাই নাই গাড়ী মানে
হয় নেকি আহ তোমাক ভৱিষ্যত কি গাড়ী লব মন আছে
এই স্কপিঅ' বা ফৰচুনাৰ দুটাৰ ভিতৰত এটা ল'ম আৰু যিকোনো এটা
উ হয় নেকি স্কুল কি বড কি বুলিোলে এইটো
ফৰ্চুনাৰ ফৰ্চুনাৰ গাড়ীটো শুন্তু মই দেখিছো বৰম হেভি বহুত হেভি
অৰ্জনেল এ বহুত দুখ মানে বহুত হাইট
হেভি আৰু তোমাৰ পটককে এক্সিডেণ্ট হলে তোমাৰ একো নহয়
অ সেইটো একো নহয় ভাল কিন্তু এবি মান আৰু এইটোফি ৰেটিং ভাল আছে ন তাৰ সেইকাৰণে একো নহয় ছয়টা এয়াৰ বেগ আছে তোমাৰ আঠটা এয়াৰ বেগ আছে
আঠ হাৰ বেগ আঠটা হাৰ ব
উ অ তোমাৰ আঠ টায়াৰ বেগ আছে চাৰিও মানে ইমান ভাল গাড়ী তোমাৰ ইঞ্জিনো কি ডাঙৰ দেখিলে ভয় খাই যাবা
গাড়ীটোয়ে মস্ত ডাঙৰ চ চব বস্তু ডাঙৰে হ'ব তাৰে
ই ভ ই ভ হাইব্ৰ্ৰীড গাড়ী চলাইছে মই তই এটাৰ এটা কেম্ৰি বুলি আছে ইমান ভাল লাগে নহয় সেইটো মানে চলাইছো বুলি ক'লে অলপ মানে চলালো তোমাৰ ইয়াৰ পৰা পঞ্চাশ মিটাৰ মানে চলালো গাড়ীটোো নৰ্মেল গাড়ী নহয় ন এইটো আকৌ এ বা বিৰাট দামী গাড়ী এই চলাওতে মানে
তুমি যদি মানেি মানে তুমি যদি ভৱিষ্যতে কিবা গাড়ী লোৱা কি গাড়ী লোৱা ইচ্ছা আছে
মোৰ ভিষ্যত গাড়ী ল ল'ব হলে ফ্ষ মই অল্ ল'ম মোক অলট বিৰাট ভাল লাগে চলাইকেও ভাল লাগে আৰু যেনেকুৱা গুৱাহাটীৰ যেনেকাা চিটিত চলাওতেও বহুত বহুত ভাল বহুত নৰ্মেল মানে য'তে ত'তে
য'তে ত'তে লৈ
যদি ওলাই আহিবা সৰু সৰু ৰাস্তা দিয়ে আৰু তোমাৰ ডাঙৰ গাড়ী হলে জামত ফাঁচি থাকিবা
আৰু মাইলেজ বহুত দিয়ে ন
মাইলেছে ভাল তোমাৰ য সৰু ৰাস্তাটোো ঘোমাই যায় ন গাড়ীটো অ অল্টখন বিৰাট বিৰাট ভাল
টুৱেণ্টি আপ দে ন
টুৱেটি আ দিয়ে মানে তোমাৰ অল্টাৰ মাইলেজ আছে অ', চ সেইটো কোম্পানীয়ে ক্লেইম কৰে, তোমাৰ টুৱেণ্টি নাইন। এনে নৰ্মেলি পাই তোমাৰ টুৱেন্টি টু টুৱেন্টি থ্ৰী পোৱা যায়। ভাল, সেইটো গাড়ীত। ভাল লাগিব, অ' আগৰ আগৰ যোনটো অল্ট এইট হানড্ৰেড আছিলে, সেইটোতো বিৰাট ভাল লাগিছিলে।
এতিয়া আছে কি? মই মই দেখা পাওঁ কোনটো? ৰাস্তাত মাজে মাজে।
অ', কেইটামান আছে মানে আগৰ মানুহ কেইটা লোৱা মানে জি-
কি মডিফাই কৰি কেনে বেলেগ বনাই দিছে। মানে পোৰা একদম। এ লয় হু হুইল চুইল পুৰা লগাই কেনে।
অ', ধুনীয়া বনাইছে, দিয়া ঠিক আছে দিয়া। ইয়াৰ বিষয়ে পিছত কথা পাতিম দিয়া। দিয়া দিয়া, ধন্যবাদ।